হেল্ল' হেল্ল'
কোৱা-
অ' এ সেই আৰু চব বস্তুৱে খাব পাৰি কঁঠালৰ। আৰু বাকলি খিনিও গৰুই খায়, হয় নে নহয়?
উম'।
গৰু ছাগলীয়ে খাই, একো বস্তুয়ে, উম', কিন্তু সেই আৰু, ভাঙিব অলপ এলাহ লাগে। এ', অন্য আৰু একো নহয়।
উম', উম', আমাৰ ঘৰত কঠালৰ গছো আছে বাৰু।
অ', ভালে দিয়া।
হয় আৰু মানে চবৰে
চবে ভাল আৰু তোমালোকৰ, আমাৰ আৰু একোৱে নাই। আমাৰ একো নাই নে নাইয়ে, একোৱে গছ নাই।
আমাৰে আনকি ইয়াতটো যে মাহীহঁতটো এতিয়া ভাড়া ৰুমতহে আছে। ইয়াতো মানে কি ঘৰৰে বেঙেনা, ঘৰৰে মানে কি আছিল এইটো, কিবা কয় ন বদিমাহ যে, অ', ঘৰৰে বদ্‌ মা ঘৰৰে জলকীয়া।
অ'।
উম'।
ভাল, অ', ভালেই দিয়া, চব সেনেকুৱা হ'লে ভাল লাগে খাই। কি কৰিবা আমাৰ জেগাও নাই নহয়।
অ', মই আকৌ অলপ দিনৰ পৰা দেই, এই বিয়াত বিলাকত যে বনাই যে খাচী মাংসটো, তেনেকুৱাকে খাচী মাংস- খাবলৈ বৰ মন গৈ আছিলে মোৰ আৰু মাহীৰ, তাপিছত মানে কি হয় জানা খাচী মাংসটো মানে কিছুমান ভাল নাথাকে ন, সিদিনাখন আৰু স্কুলত খানা এটা দিছিলে, তাতে খাবলে গ'লো। তাছত খাচী মাংসত তো মানে ইমান ভাল নালাগিলে, তাৰ পিছত আমি মানে ভাবি আছিলোঁ এনে কে ভালকে খাচী মাংস অলপ আনি খাম বুলি। কালি আকৌ মানে মামা এজন আহিছিলে দেই। মামাজনে মানে এনেকে সুধিলে আৰু কি মাংস লৈ যাওঁ নেকি? কিবা, কি মাংস কাবা? এনেকে সুধিলে, আমি মানে ক'লো যে-ম এই খাচী মাংসকে লৈ আহা এনেকে ক'লো। তাৰপিছত আৰু মই কৈছোঁ মানে মামাজনে ইমানেই ধুনীয়া মাংস আনিছে! মানে, এ', মাংসটো ইমান ধুনীয়া মানে আমি ভাবিবলে মানে বাধ্য হৈ গৈছো যে, ইমান ধুনীয়া মাংস কাটিছে। আৰু মানে সৰহকে আনিছে দেই, প্ৰায় এক কেজি আনিছে মানে।
অ', কোনে বনালে?
তাৰ পিছত মই বনাইছিলোঁ, মই মানে ভবা নাছিলোঁ যে ইমান ভাল হ'ব বুলি। মই মানে এই ব্ৰইলাৰ মাংস টো ভাল বনা কিন্তু মানে খাচী মাংসটো ইমান ভাল নবনাও মানে আজিলেকে। তাৰপিছত আৰু মাহীয়ে তথাপিত মোক দিলে যে মানে এই ঘৰৰে আদা নহৰু গোট টা জিৰা পিচি তাৰ-পিছত মানে চব দি আৰু, কুকাৰতে মানে বনালোঁ। তাৰ পিছত আকৌ কালি-কথা এটা হ'ল আমাৰ মানে তিনটা মান কুকাৰ আছে, এটা কুকাৰত মানে চিটি নামাৰে! এতিয়া মই মানে ভুলতে চিটি নমৰা কুক্‌ কুকাৰটো বহাই দিলোঁ নহয়, এতিয়াতো খাচী মাংসতটো চিটি মৰাটোতো দৰকাৰে ন নহ'লেতো নহয়-নহয়ে তাৰপিছত আৰু কুক কাৰটোত এনেকে বনাই আছো -বনাই আছো, ঢাক্নিখন লগাওতে গম পাইছো যে চিটি টোতো নামাৰে নহয়। তাৰ পিছত আৰু একে লাষ্টত কি কৰিছো জানানে চি-চিটিটো মাহীয়ে ধৰি আছে। মই কুকাৰৰ ঢাকনিখন ধৰি লৈ পেলাই উপ পৰ পৰা পানী ঢালি আছো, গেছতে। লাহে - লাহে - লাহে - লাহে পানী ঢালি আছো এক কে লাষ্টত ঢাক্‌নিখন খুলি গৈছে। খুলি যা মানে ঢাকনিখন মানে লাগিও গৈছে, কিন্তু মানে চিটিটো নামাৰে। তাৰপিছত আৰু একেলাষ্টত তেনেকুৱা কৰি কৰি সেই কুকুৰটে সিজাই - সিজাই - সিজাই - সিজাই
অ, তুমি হেৰি কৰিবা যিটো চিটি নমাৰে নহয় বেলেগকে ৰাখিবা ভয় লাগে নহয় এনেকুৱা। হ'লে সেইটো ষ্টাৰ্ট কৰি থবা মানে চিটি মাৰিলে বহুত ভয় লাগে ধৰক ভিতৰত বহুত হেৰি হৈ - হৈ এনেকে হ'ব পাৰে নহয়। এ সেইটো আৰু এইটো ঠিক কৰি আনিব পাৰিতো চি এই হুইচেল টো ঠিক কৰি আনিব। তেনেকে এই মানুহ আহে যে তেনেকে দোকানত দিলে ঠিক কৰি দিব বেছি ন লয়।
উম - উম।
আমাৰো মোৰো সেইজনা লগৰ এজনী ছোৱালী আহিছিলে মই বোলো আমি সাধাৰণ হেৰি খাও দেই আমি মটনটোহে খাও হা মানে খাচীৰ মাংসটো কম অনা হয় আমি দেউতাইও মটন খাই মই মটনটো খাও মটন খাচীটো বেলেগ নেকি? পঠাতটো খাও পঠাটো নহয় দুটা আছে অ, দুটা আছে। অ, আমি পঠাটো খাও অ - অ - অ তাকে কৈছো। অ, তাকে কৈছো তাৰপিছত দেউতাই মানে সেইটো খাই আমি এনে ঘৰত ত, আমি সেনে সেটো মোৰ লগৰ আহিলে মই বোলো কি আনিম তাই কৈছে খাচি আনি সেইদিনাখন খাচি আনিলো আৰু মই একদম দশটা মান চিটি দিছো মানে খাচী আনা কাৰণে। অলপ ভালকৈ হেৰি হ'ব লাগিব যে দশটামান চিটি দিছো পুৰা মানে মই সাধাৰতে মই হেৰিতয়ে বনাও মানে পথাটোৱে বনাও কিন্তু সেইদিনা আৰু বনালো একেই ধ দিয়াচোন বেয়া লগা নাই আৰু তেলতটো অলপ বেছি আছে হয় নে।
উম - উম খাচীটোত মানে কি হয় আমি খাচী আৰু কথা বুলি কও ম এনেই মটনটো কিন্তু খাচিহে হয় দেই পাঠাতোক মানে কিবা বেলেগ কৈ চাগে। অ, এই মটনটো আমি খাই ভাল পাও মানে সেইটো বহুত তেল থাকে মানে অ, কালি মানে আমি যোনটো আনিছে সেইটো মানে ইমান তেল মানে দেখি ভাল লাগি গৈছে আৰু কি কৰিছিলে না তেল খিনি মানে আগত দি দিয়া নাই হা আমি মানে তেল খিনি বাচি থও।
অ, আচ্ছা।
বিলাক যে আহে সেইবিলাক মানে তেলত দি দিলেতো লগে - লগে নাইকিয়াই হৈ যায় ন তথাপিতো বহুত খিনিয়ে নাইকিয়া হৈ গল তথাপিতো মানে আমি তেল খিনি মানে বাচ মানে কাঢ়ি থৈ মেলি বাকি খিনি মাংস দি দিছো। চোতলতে তাৰ পিছত বাকী খিনি মাংস আধা ভাজি হোৱাৰ পিছত এই তেল খিনি ঢালি দিছো।
পিছত দি দিছে অ, আৰু তেল অলপ কমকে দিলেও হয় ন কমকে দিলে হয় ন বহুত
অ - অ কমকে দিলেও হয় কালি বাৰু অলপ মই ভালকে বনাও বুলিয়ে বনালো মানে অলপ তেল চেল দি মচলা চচলা অলপ সৰহকে দি খালি একদম মানে তাৰ পিছত মানে এনো অ, খাচীটো বহুত নাখাও দেই খাচীটো কম খোৱা হয় খুব। উম, তাৰপিছত মানে অ, কিবা কথা কঠা পাতি থাকোতে - পাতি থাকোতে মানে কুকাৰৰ তলত অলপ জ্বলিছিলে এই মাংসটো মানে মাংস খিনি নজ্বলিলেও এই মচলা খিনি জ্বলিছিলে। তাৰ পিছত যেনিবা মই মাহীয়ে মানে ঠিক কৰিব ট্ৰাই মই কৈছো যে ৰ'বা একো নহয় এ এনেকে চাই দিব লাগিব তাৰপিছত ৰ একেলাষ্টত মই মানে পানী দি দি দি দি দি দি মই একেলাচত ভয় খাই আছিলো মানে মাংস খিনি আকৌ ইমান মৰম মানে ইমান হেঁপাহ ফদনৰ মাংসখিনি বেয়া হলেও বেয়া লাগিব ন তাৰ পিছত আৰু যেতিয়া মানে প্ৰথম মানে বাইদটো খাইছে তেতিয়া মানে চবেই মানে কৈছে আৰু আজিহে মানে মাংস খিনি ভাল হৈছে উম
এনেকে মনোই ভাল লাগে মই পিয়াজ বহুত দিওঁ পিয়াজ বহুত দিওঁ নহৰু আৰু পিয়াজ টো বহুত দিওঁ
অ অ ময়ো ব পিয়াজটো দিওঁ দেই মাংস
খাই মইও ভাল পাওঁ কিন্তু আমাৰ কম আনা হয় মেইন অ অ পিয়াজ আৰু গৰম মচলাটো মেইন এইবিলাক দিব লাগে তেতিয়া টেষ্টিটো বেছি হয় গৰম মছলাটো দিলে
আমাৰ যে ইয়াতে হেৰি কি তেজপাতৰো গছ আছে
অ বাাহ তেজপাতৰ গছ আৰু কেনেকুৱা অও সেউজীয়া হয়নেে বাট কেইটা ধান নাহ হয়
অ সেউজীয়া হয় মানে লেচু গছৰ নিচিনা একদম একদম মানে একজেক্ লেচু গছৰ নিচিনা
অ তাৰমানে এতিয়া শুকোৱাৰ পিছতে এনেককাা হয় ন বজাৰত যে কিনে
অ অ আমিতোতো ডাইৰেক্ট চিঙি চিঙি দি দিওঁ
অ সেইটো ভিামিন থাকেটো তেজপাতৰো ভিটামিন থাকে
অ মই যে প্ৰথমতে লেচু গছ বুলি ভাবিছিলো
অ কিন্তু তুমিতো ইয়াতে গুৱাহাটীত থাকিলে চব কিনিবই লাগে
ৰৰ পৰা অ হয় আৰু মই তেজপাত নকৰো তেনে আৰু গৰম মছলা পেকেট কিনিলে আজিকালি তেজপাত থাকেই উম আৰু কপাহৰ গছ দেখিছা তুমি
কপাহৰো দেখিছো মই
উম আগতে আমাৰ সৰু থাকোতে আমাৰ ঘতে যে কপাহৰ গছো আছিলে সেইফালে
বাদামটো দেখা নাই অ বাদামৰ দেখিছা মই দেখা নাই
বাদামৰ গছ নাইদেখা নেকি
অ সেইটো হেৰি কৰা অ বুতৰটো দেখি দেখিছো ময়ো এই বাদামতটো হেৰি গৰম জাগাত হয় নেকি অলপ মানে হয়নে
নাজানো দেই বাদামৰ গছ অ সেইফালে হৈ চাগে বাদামৰ গস্তু মই এইফালে দেখো
আৰু কাজু তাজুৰ গছ বিলাক হয়নে কাজু মই দেখা নাই
কাজু গছ বিলাক বাহিৰত হয় চাগে
অ এই কাশ্মীৰ তাশ্মীৰত হয় চাগে ন
মানে হেৰি ভাৰতে আনেহে হ'বলা এইবিলাক
আপেল চেপেলৰো দেখা নাই ম
আপেলৰ গছ বাৰু মই ভিডিঅ' কলত দেখিছো দেই মানে এনে ভিডিঅ' কলতহে দেখিছো মানে আমাৰ পেহা মানে কাশ্মীৰতে হেৰি কৰিছিলে ন এই পুলিচ আছে কি পুলিচ আহ আৰ্মি ন ন চি আৰ পি এফ কাম কৰাৰ কাৰণে মানে আমাক ভিডিঅ' কলত এনেকে খাই আৰু আৰু লৈও আহে মানে আহিলে কাশ্মীৰৰ পৰা আহিলে
অ হ ভাল লাগে তেনেকা
আৰ্মি চাকৰি কৰা বহুত কষ্টও আছে লগতে অলপ কেতিয়াবা কেতিয়াবা উম কিন্তু ভালতটো কিছুমান ক্ষেত্ৰত মানে ভালতটো এটা দুটাহে আৰু চেলৰিতটো ভাল আৰু কেতিয়াবা কেতিয়াবা মানে এনেকুৱা দেশ বিদেশ ঘূৰি ফুৰিব পাৰি আৰু সেইটোয়ে আৰু
ন হেৰি বোলে অ এই তোমাৰ এ কাৰ্ডত বোলে তোমাৰ তমান দামী দামী বস্তুবলাক আধা দামত পায় বোলে হয়নে
অ তেওঁলোকৰ মানে মিলিটৰী কেম্পত পায়
অ অ মানে বহুত দামী দামী বস্তু বিলাকৰ অ অ তোমালোকেও হেৰি কৰিব পাৰিবা তোমালোকৰ যিবিলাক লাগতিয়াল বস্তু এনে কম দামত আনিব পাৰিবা
উম সেইু মানে পেহা তে এনেকে আহি থকা নহয় ন পেহীয়ে মানে এইবিলাক বস্তু ইউজ নকৰে পেহাই নানে মানে কি হয় তুমিও নিজে ভাবাচোন লাখত যেতিয়া দৰমহা পাবা সেইবিলাক
অ হয় দিয়া অ তানে সৰু বস্তুৰ কথা নাই দ তুমি টি ভ ললা ফ্ৰিজ ললা সেইটো কথাই কৈছো মই আৰু
সেইবিলাকতো কিবা ডিচকাউন্ট দিয়ে নেকি
অ সেইবিলাকত হ চবতে বোলে হেভি ডিচকাউণ্ট দিয়ে বোলে চব বস্তু বোলে বহুত বহুত ডিচকাউন্টত প অ আমাৰ নাই যে কোনো সেইকাৰণে
উম মোৰ পেহাই যেনিবা এতিয়া ভলণ্টিয়াৰ ৰিটায় লৈ বহিব আৰু সেই তেনেকে ভালেই জানানে ভলটাৰ ৰিটায় লৈ মেলি বহি যাবলে তেনেকে চাকৰি কৰা লাইফ টো তেনেকে পালে ভালেই কিন্তু যে কিছুমান যে শহীদ হৈ যায় কিমান বেয়া লাগে ন সেই সেইটোতো পইচা স খিনিওনো কি কৰিব ন মানুহজনীয়ে
অ তেওঁৰ চাগে বয়স হোৱা নাই
উম বয়স হোৱা বয়স ৰিটায়াৰ হবলৈ হোৱা নাই পঞ্চাশ
অ অ ভালে দিয়া ভলেট এতিয়া পইচাটো পাব ন ভলেট ভে
উম তথাপিো দিয়াচোন তই আৰু আৰু কেইবছৰমান ঘৰতা প পঞ্চাশ হোৱা নাই চাগে চল্লিশৰ ওপৰত হৈছে আৰু
ঠিক আছে তেনেহ'লে পিছত কথা পাতিম
উম ঠিক আছে দয়া